শুনিছে?
অ' শুনিছো শুনিছো, নামটো নামটো কি আছিলে? অঁ' ভালে।
ত্ৰিশটা ত্ৰিশটা।
কৃষ্ণা অঁ তাকে। খোৱা বোৱা কৰিলো কৰিলো, খোৱা বোৱা কৰি বনাই- কৰি ল'ৰা ছোৱালীক দি থৈ, এয়া আজি এয়া গৰম বন্ধৰ যি- এতিয়া অকমান তাকে গৰম কেনেকুৱা তাতে? অঁ' সে তাকে কৈছো গৰম বন্ধ গিটাহে, আজৰি নিচিনা নহয় আও আমাৰো তেওঁ কাম আ- ছে এইবাৰু আমি কাম কৰিয়ে থাকে অঁ'। সেইখন নহয় নহয়, সেইটো ওলাব অঁ' ল'ৰা ছোৱালী থাকিলেতো আৰু- দিগদাৰে এ আলহী আহে গৰম বন্ধ বুলি ইটো সিটো বজাৰ পাতি কৰা- তেনেকুৱা আৰু কিছুমান দে।
অঁ' গৰম বন্ধতে চাবচোন আলহী অহাই হয় আৰু। মানে কিয় বাকী বাকী কেইটাত বন্ধ নাপায়।
আৰিচ অঁ'। তাকেতো নিয় নাপায়তো। এতিয়া মানে গৰম বন্ধতে ফুৰিবলৈকে আহে। উম' হয় হয় হয়।
গৰম বন্ধতে আহিবলগীয়া হয়।
অ' হয়, এ, কি ভাত পানী বনোৱা হৈ গ'ল আৰু।
হ'ল হ'ল তাকে আগফালে পঢ়ি আছিলোঁ মই বোলো ফোনটো কৰোঁ। বাকী গৰম কেনেকুৱা?
এই একদম গৰম নক'বা, থাকিব নোৱাৰো গৰমত। মানে বাহিৰতো বাহিৰতো আহিলে মানে বতাহ চতাহ আমাৰ মানজনী যিখিনি জেগা আমাৰ মানে বাহতলী জেগা অকমান গছ তছ থকা জেগা ভালো লাগে থাকি কিন্তু মহৰ কামোৰত থাকিব নোৱাৰা।
হয়, হয়, আৰু মানে আপোনাৰ ৰ'দ দিলে মানে ইমানেই গৰম হৈছে এতিয়া কালি অলপ বৰষুণ দিলে।
অ'।
কালি অকণমান ঠাণ্ডা ঠাণ্ডা লাগিলে কিন্তু মানে গৰমটো আছেই।
আছে আছে গুপ গুপকে গৰম এটা উঠি আছে উম, তাকে। ঘৰত কোন কোন আছে?
ঘৰত আছে আপোনাৰ চ-সকলো আছে।
অ' তাকে অ' হয়, হয় অ' বিয়া বাৰু হোৱা হ'ল জানো।
নাই নাই।
অহ, সৰু অ' তোমাৰ বুলিয়ে কৈছোঁ আৰু। তুমি বুলিয়ে কৈছোঁ আৰু দেই, অ' তাকে। অ' চাহ তাহ এনেকে ভাত বনাই থৈ আহিলোঁ জলপান খালোঁ আমি গা গাখীৰ দৈ গাখীৰ দি পেলাই জলপান খাই আহিলোঁ, গৰমত দৈতো কিনি অনা যায় আমাৰ।
ভালেই কৰিছে এই গৰমত দৈ খাবও লাগে আৰু আপুনি টেঙা জাতীয় বচ অকমান খাব লাগে গৰমত, তেতিয়া আপোনাৰ শৰীৰটো মানে অ' শৰীৰটো হাইড্ৰেত হৈ থাকিব। আৰু আজিকালি এই গৰমত মানুহৰ ছালৰ বেমাৰ বোৰ হয় যে।
একদম পুৰা অ' স্কিনৰ খজুৱতি চজতি অ' খামুচি চামুচিবোৰ অ' তেনেকে অকনমান লগ-লগাবও লাগে মুখে চু ন' তাৰপিছতে স্কিনটো ভাল হ'বলৈ অ'। ল-লগাবও লাগে, তাৰপিছত এলভেৰা চেলভৰা এনেকে কৰি।
লাগে লাগে আৰু খোৱাতটো বেছিকে গুৰুত
খোৱাটো বেছি গুৰুত্ব, গৰম দিনত ন' গৰমতো খোৱাতো বেছি
আমি ঘপককে ফাষ্ট ফুড খাই দিওঁ, এ, এইটো খালোঁ সেইটো খালোঁ। তাৰ পিছত মানে কি হয় আমাৰ পাচন তন্ত্ৰটোয়ে সেইবিলাক সহ্য কৰিব নোৱাৰে।
সহ্য কৰিব নোৱাৰে অ' হয়। নোৱাৰে নোৱাৰে নোৱাৰে তাৰপিছতে গৈ পেটৰ গণ্ডগোল হ'ব, ডিচেণ্টৰি হৈ যাব। অ' সেইটোৱে।
সেইকাৰণে মানে গৰমত খোৱা লোৱাৰ ওপৰত বহুত
বহুত গুৰুত্ব দিব লাগে বহুত বহুত, বহুত। মানে কি আৰু নিজকো লয় আৰু ঘৰখনকো চাব লাগিব তেনেকুৱা নিচিনা আৰু।
এতিয়া মানে কি হয় এতিয়া স-ঘৰখনত এজনৰ বেমাৰ হ'লেতো বাকী
এ, এনেই বেয়া হৈ থাকিব হয় হয়, আৰু তাৰ উপৰিও ধৰা এতিয়া এতিয়া ধৰা নেমু চৰবতটো বেছিকে খাব লাগে। নেমুটো মানে থাকিবই লাগিব অ' আৰ এছ নেমু এনেকে। খাবই লাগে এই গৰমত, নহ'লে মানুহ মানে
অ' মানে আপুনি এতিয়া ঘৰতে ধুনীয়াকে বনাই কৰি খাব পাৰিব।
অ' একো নাই একো নাই কেমিকেল বস্তু নাই নে বটল চটল কিনাতকে। অ' নেমু চৰবতটো বহুত মানে উপকাৰী।
আৰু যিমান পাৰি যে যিমান পাৰি আপুনি বাহিৰা বস্তু বাহিৰা এই ক'ল্ড ড্ৰিংকচ এইবোৰ মানে খাবই নালাগে।
নেলাগে নালাগে এতিয়াতো মোবাইলত দেখাই দি আছে টিভিতো দেখ খাই আছে, কল্ড ড্ৰিংকছ বোৰত কিমান কেমিকেল ওলাইছে কিমান বেয়া বস্তু ওলাইছে। অ খাই কৰিলেও ল'ৰা-ছোৱালী অপকাৰ হৈছে, এইবোৰতো খাবই নালাগে উম সেই কাৰণে।
কৰ আজিকালি প্ৰায়ে বেমাৰ হোৱাৰ কাৰণেই এইবিলাক।
সেইবোৰে সেইবোৰে।
বেছি কলড্ৰিংক
উম, সেইবোৰে বাহিৰা খোৱা অ বাহিৰা খাদ্যতো সেই সিহঁতৰ আকৌ মুখ খত লাগি সেইটো বস্
সেইটোহে এতিয়া চবৰে একে মইনো বেলেগক কি ক'ম, ময়ো একেই। অ' সেয়া, কিন্তু মানে কি হয় সদায় খাব নালাগে। মানে এতিয়া আপোনাৰ মাইকী মানুহ বিলাকক কিমান পিচি অ দি চিচি অ দি এইবিলাক বাহিৰা খোৱালে হয় ন।
উম, হয় হয়।
সেইকাৰণে মানে মানুহে ভৱিষ্যতৰ কথা চিন্তা ক
চিন্তা কৰিব লাগে, অ' তাৰমানে ঘৰুৱা বস্তুতো কিন্তু অপকাৰ নাই। কিন্তু বাহিৰত তোমাৰ খালে অকমান নিজেও হেৰি কৰিব লাগে আজিকালি মানুহৰ মানে তৎক্ষণাত কি হৈ যায় কোনেও কব নোৱাৰে। বাহিৰৰ বস্তু খোৱাৰ লগতে তাৰমানে ধৰা এতিয়া গৰম দিন গৰম দিনৰ বস্তুটো আনিলে। কেতিয়া বনাই থলে, কি কৰিলে ফ্ৰিজত থৈ দিলে তেনেকে আকৌ আহি পেলাই গৰমাই দি দিলে। সেইটো কিমান একে বিষাক্ত হৈ গৈছে হয়নে, সেই তেনেকুৱা মানে সেইবোৰ মানে মানুহৰ বিশেষকে ডাঙৰে খালেও সৰু ল'ৰা ছোৱালীক এইবোৰ মান
নোৱাৰি নোৱাৰি, সৰু ল'ৰা-ছোৱালী কেনেকে মানে হজম কৰিব কওকচোন। ডাঙৰেই যেতিয়া সেইটো বস্তু খালে মানে আপোনাৰ কাৰণে সাৰ নিচিনা হৈ যায়।
উম, তাকে অ' কিমান কিমান কেমিকেল হ'ব চোৱাচোন সেইকাৰণেটো। সৰু ল'ৰা-ছোৱালীবোৰৰ যে আজিকালি পেটৰ বিষ কিবা-কিবি ধেৰ সেইবোৰে ডাঙৰ ক
সৰু ল'ৰা-ছোৱালী চাবচোন সৰু ল'ৰা-ছোৱালীহে বেছি এপেণ ন্তিছ, জন জণ্ডিচ এইবিলাক হয়। আমাৰ ডাঙৰ মানুহতকে সৰু লৰা-ছোৱালীৰ বেমাৰ বেছি।
বেছি বেছি বেছি, অ' সেইটোৱে।
ল'ৰা-ছোৱালী মানে আপুনি ইমানেই বেমাৰ হবলে লৈছে। আপুনি মানে আৰু এতিয়া চাবচোন ডাঙৰ এজনৰ বেমাৰ হলেও স স্য কৰিব পাৰিব, সৰু ল'ৰা-ছোৱালীটো কেনেকে কৰিব কওকচোন। তেওঁলোকেতো ঔষধ নেখালে নহবই।
অ' সিহঁতৰ হোৱা মানে আকৌ ডাঙৰ খিনিও টেনচন এটা আহি যায় হয়। মনটো বেয়া লাগি থাকে। অ' এতিয়া ডক্তৰৰ ওচৰত নিয়াহে একেবাৰে হেৰি আৰু এনেকুৱা মানে সেইকাৰণে নিজে সাৱধান টো হলে বেছি ভাল আও, মোৰ এতিয়া মোৰ ছোৱালীজনী কথাই কৈছোঁ। মোৰ ছোৱালীজনীয়ে খালী মানে এই চিপছ, প্ৰজন এইবোৰ মানে। স্পাইচ বস্তুবোৰ বেছিকে খায়, খাই লৈ তাই মানে উম, এতিয়াও নকবা আৰু এতিয়া বটল-চটল বোৰ দেখিলে নোৱাৰে এনে এতিয়া ফ্ৰিজৰ পৰা আনি দিয়া বস্তু ফ্ৰিজত থোৱা বস্তু বোৰ হ বেছিকে তাই মানে
আৰু মানে এতিয়া কি কৰিব? ফ্ৰিজত থোৱা পানী খাব পাৰিব কিন্তু কি হয় পানীটো খালে অলপ আপোনাৰ মনটো ফ্ৰেচ লাগি দিব তাৰ পিছতে আকৌ বেমাৰ হব।
বেমাৰ হব সেইটোৱে সেইটোৱে ডাঙৰ কথা মানে ল'ৰা ছ ছোৱালীক বুজাবও নোৱাৰো আমি নিজেও এতিয়া গৰম কাৰণে আমি নিজেও ঠাণ্ডা এটা খাওঁ বুলি গাটো সাত পৰক বুলি খাই দিওঁ সেইটোৱে সিহঁতৰ আমি খোৱা মানে সিহঁতকো দিবলগীয়া হয় হিহিহি তেদি কোৱা অ হ হুহু। অ মোক কিয় নিদিবা অ সিহঁতৰ আৰু এনেও প্ৰিয় অ সিহঁতৰ এনেও প্ৰিয় এইবোৰে।
সেয়া মানে এতিয়া লছ ছোৱালীয়ে খোৱাৰ ওপৰত গুৰুত্ব দিব লাগে কাৰণ এতিয়াৰ পৰাই যদি সিহঁতক আমি এইবিলাক খুৱাই থাকো সিহঁতে ডাঙৰ হলে এনেও শাক - পাচলি নেখাব আৰু এতিয়া যিমান পাৰি ঘৰুৱা শাক - পাচলি
শাক - পাচলিবোৰ অ উম উম সেইটো সেই অ তাৰপিছত আৰু কি হ'ল জানা নাযায়, উম কোৱা কোৱাচোন?
নহয় নহয় মানে এতিয়া আপুনি চাব হা আমাৰ ল'ৰা - ছোঁৱালীবিলাকে কে ফ্ৰিজৰ পানী খাব পাৰিছে কাৰণ আমাৰ ঘৰত আছে। হয়, তে যোনবোৰ মানে একে দৰিদ্ৰ স
অ তেখেতে কেনেকে কৰিব অহ কেনেকে সিহঁতৰ ধৰা ডাইৰেক্ট পানীটো আনি খাইছে। শি শিকাব লাগিব অ সেইটোয়ে হয়। এতিয়া ধৰা হেৰি ফ্ৰিজৰ পানীটো মানে ডাইৰেক্ট আনি খুৱালেও মানে অ কণমান থৈ পেলাই খুৱাবলৈও মানে সিহঁতে মানে গোটেই ডাইৰেক্ট আনি ডাইৰেক বটলৰ হাতে খাব বিচাৰে গম পাইছা নে? তেনেকুৱা আমাৰ হে ভয় লাগে ইমান
অ, এতিয়া ডাঙৰবিলাকে চাবচোন আপোনালোকে পানীটো খালেও অ কমানহে খাব, পানী অকণ মিহলাইহে
অ, সিহঁতে নাখায়, সিহঁতে ডাইৰেক্ট তেনেকেই খাব আৰু ধৰা মোৰ চ তেনেকুৱা হ'লে কফটো বহি যায়, মোৰ এতিয়া ছোৱালী মই প্ৰতীক্ষাত দেখাই গুৱাহাটী প্ৰতীক্ষাত দেখ খাই দেখাইহে ভাল কৰিছোঁ মানে।
হয় দিয়ক মানে বহুত দিগদাৰ হৈ যায় দিয়কচোন এনেকে যদি তেওঁলোকে খাই হয় নে এতিয়া আমাৰ ঘৰত আছে কাৰণেহে খাইছে, আপোনাৰ ঘৰত আছে কাৰণেহে খাইছে। যাৰ ঘৰত নাই তেওঁলোকে কি কৰিছে? সিহঁতক আমি সেইটো বুজাব লাগিব হয়।
কে অ অ।
ক এতিয়া আমিও বুজিব লাগিব সিহতকো বুজাব লাগিব কাৰণ যাৰ ঘৰত নাই তেওঁলোকেতো নাই খোৱা। তেওঁলোকে মাটি কলহৰ পানীত তেনেকেইটো খাইছে আৰু আগৰ দিনৰ মানুহেও তেনেকেই খাইছিলে এতিয়াহে অলপ প্ৰযুক্তিবিদ্যা উন্নত হৈ পেলাই এইবিলাক ওলাইছে।
উম উম।
গতিকে আমি সিহতক তেনেক শিকাব লাগি ব, মোৰো ভণ্টি একে লোকক কি কম মোৰো ভণ্টি একে। এইটো নেখাওঁ সেইটো নেখাও একেবাৰে।
তুমিও এতিয়া বুজালেও নুবুজিব। তুমি খোৱা আকৌ বা বেলেগে খাই, মই কিয় নাখাম অ তেনেকুৱা অ কিয় নেখা অ, অ সেইটোৱে অ।
এতিয়া কি কৰিব চবৰে একেই এতিয়া মই আপোনাক যিয়ে নকওঁ মোৰ ঘৰটো সেই
সেই একেই হৈ আছে, আমি এতিয়া অ নিজকে নিজেহে কৈ থাকিবলগীয়া নি চিনা হৈছে মানে কি বুজালেও নুবুজে এ নিজৰটোহে কৰিব। অ তাকে তাকে, বেলেগক কবলৈ ভাল লাগে তেতিয়া অ হয়।
যে মোৰ ঘৰত এইখিনি কথা শুনে গতিকে আপুনিও এনেকে এনেকে কৰিবচোন।
ময়ো তেতিয়া বেলেগৰ সে সেইখিনি শিকে কবলৈ ভাল লাগিব মানে নে তেনেকুৱাই এতিয়া ঘৰতে নুশুনে এতিয়া কি কম আও সেনে তেনেকুৱা আও
মানে যিমান সিহঁত স্কুল যায় স্কুলত ইমান কষ্ট হয়
আহি পোৱা
গতিকে হয় বহুত বেয়া লাগি যাই আৰু এইটো গৰমত ল'ৰা ছোৱালী বিলাকে একেবাৰে নোৱাৰে দিয়কচোন
আচৰিত গৰম মাৰিছে মানে এইকেইদিন বেছিকে মানে গৰমটো মাৰিছে আৰু কোনোবা এটা ঠাইত বৰষুণ দিছে কোনোবা এটা ঠাইত নাই দিয়া তেনেকুৱা নিচিনা হৈ আছে মানে ঠায়ে ঠায়ে বৰষুণ দিছে
আপোনাৰ গম গৰমটো যে থাকেই
আছে থাকিব এইটো আও উম উম
মানে আপুনি গৰমটো যে আছে আপুনি গম কব পাৰিব আৰু
অ আছেই গৰম আৰু কেনেকে গৰম যাব এতিয়া গৰম দিনত
আপুনি চাবচোন হেৰি এই যে আপোনাৰ আগতে আমি আগৰ দিনত আপোনাৰ জুলাইত গৰম নহয় ইমান
অ নহয় নহয় ইমান আগষ্ট তহে গৰমটো হয় অ ইমান গৰম নহয় আমি ধৰ ফেন লও যদিও ৰাতিলে কাপো কাপোৰ এখন লাগে গে ন তেনেকুৱা অ এতিয়া নালাগে এতিয়া তোমাৰ একদম ফেনেও হা ফেনৰ হাৱাতো মানে
হয় আৰু আগতে আপুনি চাব ছমাহ ঠাণ্ডা ছমাহ গৰম এতিয়া আপোনাৰ গৰমেই এনি টাইম বেছ ঠাণ্ডাটো এইবাৰ বেছি নপৰিলেই
নপৰিলে নপৰিলে নাপালোৱে ঠাণ্ডা বেছি উম আমাৰ একদম খৰি চৰি গোটাই থৈছো ঠাণ্ডা হ'ব বুলি এবাৰ ইমান খৰি পুৰাই নগ'ল মানে ঠাণ্ডাটো ইমান নপৰিলে। জুই চুই ফুৱাও নহয় এনেকে ঠাণ্ডা দিনত এইবাৰ মানে তেনেকে জুই পোৱাটোৱে নহল তেনেকুৱা নিচিনা। নিচিনা হ'ল এতিয়া গৰমটোৱে আহিল আকৌ উম বাকী হ'ল হ'ল কাম চাম হ'ল অকণমান বহিছিলোঁ মোবাইলটো চাওঁ বুলি তাৰপিছতে সেইয়াই তাৰমানে পাপৰিয়ে ক'লে যে ছোৱালী এজনীক হেৰি দিছো তোমাৰ নাম্বাৰটো
অ ঠিকে আছে দিয়ক বাকী হ'ব দিয়ক কথা পাতি ভাল লাগিলে আকৌ পাতিম দিয়ক কেতিয়াবা হা হা ঠিকে আছে
ঠিকে আও অ হ'ব দিয়ক অ